আফিকে
এই মই প্ৰথম কথা মানে মই কাৰোবাৰ নাম
এ হ'ব হ'ব হ'ব বাদ দে এই ইয়াতে চাকচোন য'ত দিছা তই মেছেজটো তাতে থাক।
হ'ব হ'ব আছো আছো ইয়াতে আছো। উম কওক
এইজনী কোন হে অ দেন ঠিকে আছে ছে কিন্তু এইবিলাক বস্তু তোৰ সেইত কিয় আছে
এ নাজানো ফোনত তই এইটো কথা কৈছ ন একাউণ্টত যে
অহ
থাকেও পাৰে মোৰ ফোনত মোৰ ফোনত কৰ'বাত লুকাই আছেো চাগে এইটো হেৰিটো এইটো কি ভিডিঅ' নে অকল ফটো
ভিডিঅ' আছে
কি ক ভিডিঅ'ৱে ক'ত বা আছে চাবৰ লাগিব মই নিজেই নাজানো নহ'লে এইটো চাগে মোৰ ফোনৰ হা কি গোটেইখিন কি
গোটেইখিনি ৰাখি থৈ দিছো আৰু এইজনীও তায়েই চাগে ৰ
কল বাপৰে বাপ ভালেই হৈছে দে এইটো মই এতিয়া হে হে হে নাই ভাল হোৱা নাই ভাল হোৱা নাই ভাল হোৱা নাই হি হি হি আ কি কি যে থাকে মানে তাত
কি ভাল হৈছে
নহয় নেকি এইটো অ এইটো অ হয় হয় হয় হয় এইটোয়ে হয় আৰু
যদি বেলেগ হলে হয় না
এইটো কেতিয়া দিছিল
তোৰ মাথাত নাই তোৰ মানে মাথাত নাথাকে ন
তাক এইটো কেতিয়া দিছিল এ হৰি হৰি কৃষ্ণ কৃষ্ণ হু প্ৰভু
উম তোৰ তাত থাকপৱে মই তোক ইটা বিশ্বাস নকৰো মই এইবেলাক।
তই মোৰ ফোনটো দু - এক দুই দিনৰ কাৰণে ৰাখি ল, ম কৈছো নহয় তই যদি মোৰ ফোনত পাই এইটো উলিয়াই দিওঁ ন মই তোক কৈছো নহয় তই মোক যে - তেতিয়া তই এতিয়া মই কি জানো তাতে কত আহিল।
মানে তই চেভ কৰছিলি।
আৰে তই নাজানো নেকি এইটো এবাৰ আহি হিলে ছেভ হৈ যায় নিজে নিজে আৰু এইটো। মোৰ ফোনত আগৰ পৰাই আছে। ম তই ভাবিছ নেকি মোৰ ইমান টাইম আছে, মই তাত গৈ পেলাই এটা এটাকে ছেভ কৰি ৰাখি নিজে ছেভ হৈ যায় মোৰ ফোনত এইটো হেৰি আছে ছে মানে নিজে নিজে ছেভ কৰি দিয়াটো, সেইকাৰণেটো মোৰ অলপো এম বি নাই এইটোত এ ৰ চিংকৰ পৰা অঁতৰাই দিউ, এইটো চিংকত আছিল চাগে, কেনেকে বা চিংকৰ পৰা অঁতৰাই ফটো ছিংক, বেকআপ, বেকআপ অ' এই চা বেকআপ অন ৰাখিছো মই, ধত তেৰিকা।
আৰু টো এ নাই
এইটো তোৰ ফোনৰ পৰা লগ আউট
বা মানে আৰু কিবা পাম মই, এতিয়া মই গোটেইখিনিয়ে চাম।
চাবি, ঐ ঐ কিবা মোৰ পাবত টো আৰু কি পাবি আৰু
তোৰ - তোৰ পাইছোঁ মই নপোৱা নহয়, তোৰ পাইছোঁ ম‌ই তিন তিন্‌টামান ভিডিঅ' পাইছোঁ গম পাইছা?
দেছোন দে কোনটো?
এটাতো মই নিদিওঁ সিটো দিয়াতটো নাই মই। দি আছো ৰবা দি আছো ৰবা। তুমি যোৱা দি আছোঁ, মই দি আছোঁ। অলপ পিছত যা। উ এইটোতো নিদিওঁ মই এইটো নিয়া
ইমান, ইমান খং উঠাই থাক
এইটোৱে। তা। ইট।
স্ক্ৰীন শ্বট বিলাকো আহিজায় নেকি?
চাচোন এবাৰ মই কি দিছোঁ।
অ', এইটো যেতিয়া মই খাইছিলোঁ অ', এইটো। মইতো তোক কৈছোঁ মই খাইছোঁ বুলি‌, মই তোক কৈছোঁ তোক খাইছো বুলি। অ', মইতো খাইছোঁ, মই মই সচা কওঁ মই আৰু বেলেগ কিবা থাকিলে সেইটো ট্ৰাই কৰিম মই।
উম।
নাই নাই এইটো ট্ৰাই কৰা নাছিলোঁ, এইটো মোৰ ঘৰ যাব লগীয়া আছিল। মই বাছ হেৰি কৰিছিলোঁ, এইটো বাচ এনেই ভিডিঅ বনাই।
আৰু এটা পাইছোঁ য'ত একদম পুৰা একদম পাৰ্ট। কি?
নাহ। আৰু ইটো! আৰু ভগৱান ইটো ভিডিঅ' কিয়? ত‌ই বনাইছ।
নাজানো।
এইটো নহয় এইটো এটা বেলেগ হয় এইটো বেলেগ হয় মই বেলেগ। কথা এটাত কৈ আছোঁ অ'।
এই ৰাম। এই হ'ব ৰাখ।
তই কিয় বনাইছ? চ তেইত। টুইট, বিশ্বাস কৰিব পৰা নাই, নিদিওঁ ম‌ই নিদিও, নিদিওঁ।
দে দে না দে দে একো নহয় অ এইটো আছে অ এইটো ভিডিঅ'টো পাইছো চা। অইটো আছিল নেকি। ইচ ৰাম।
এইটো ইটো অ মই সেয়ে কৰি আছো মই টোপনিয়া নাই ন।
আ হ ছোৱালীবোৰ নোপোৱা যায় কিয় যে নোপোৱা। এ কোনটো দে অঔ কোনটো। এইটো এইটো চফ নকৰোঁ। দিদে ক এইটো।
অ ইটো। তোৰ অলপ আগতে হয় বেছি একবছৰ হ'ল দেচোন।
কি বা হয়।
কিয় কিয় আনঞ্চ দিব লাগিব কিন্তু দেই মোক আগতে মই আগতে বচি দিছো।
এই মাছ দি
দে তোৰ লগৰ কেইটাক না নাই মোৰ লগৰ কেইটাক কিবাগ কিয় দিবি তই
কি বা কৈ আছে
চাচোন যায় কিনে
অ আৰে প্ৰভু এইটো মই মানে মোৰ কিমান অৱস্থা বেয়া সেইটো মই নিজে আৰে মই আৰু কৰি থাকোতো মই যোৱা পৰ-
আৰে আৰে হি হি হি খিয় হাঃ হাঃ হাঃ
এ নাই অ মই মানে অলপ নিজকে আৰু মই মানে যেতিয়া অলপ মানে ইতাতো মই লোৱা পইচাই আৰু যেতিয়া মোৰ যেতিয়া আৰু ফুলি যাম ন মই মানে ভালকে বডী চডী বনাই লম তেতিয়া মই এইবিলাক চাম আৰু তেতিয়া মই কম কি অ আৰু ভিডিঅ' বনাবলৈ কাম আহিব মানে মোৰ ছ নাই
অ এনেকা নোৰি থাত তেৰিকি মই ইমান বেলেগ ভাবছো জানা
এ ৰাম ফোনৰ পৰা নিজে নিজে গুচি যায় এই হৰি এইবিলাকতো মই এইটো মোৰ কাম নাই ন কচোন মই এটা এটাকে ফটো খিনি ইয়াত আপলোড কৰিম মোৰ
আপলোডটো কৰিব নোৱাৰি গম পাইছো কিন্তু চেন্দ কৰিব পাৰি না
এইটো নাচাবি থা হা হা বেলেগৰ বেলেগৰ প্ৰাইভেচি কিয় চাই থাক কচোন হা কাম মন নাই নেকি কচোন মই তোক চব- কৈছোৱেচোন আৰু মই
বলেগ ৰ ৰ ৰ বেলেগ আৰে সেইটো ট্ৰাই কৰ মই এই তো নকওঁ একো কিন্তু এ বেলেগ বুলি কি কলি গ'ল কি দেখা নাই
ঐ এইটো মই কি পাই গলো ছা অ প্ৰভ-
মোৰ কথা শুনা নাই ন তই?
কি বা গৈ আছ
মোৰ কথা শুনা নাই তই
এইবিলাক নেৰাাখিবি ঠেত তেৰিকা কিয় যে ৰাখ অলপো মানে লাজ-চৰম নাই ন তোৰ হা
ৰাখিলেও কি যাব কি দেখা নাই নেকি তয়
তইতো এনেকুৱাতো নেদেখাবি তই বহুত গাখীৰৰ দি বনা মানুহ
কি গাখিৰেদি বনা মানুহ
আহ লিখি লিখিকে দিওঁ এ বাদ দে নাই খোজা মই আৰু কি কি দিব পাৰো চবচে বেয়া আৰু কি দিব পাৰো এ মই নিজৰ ফটো মাৰি থাকো এই মই মানে এনেকুৱা মানুহ
নহয় তই কি ক'ব খুজিছ যে মই গাখী- খীৰে দি বনা মানুহ নহয় কি কব খুজিছ তই সেইটো মোক কোৱা চোন
অ এইটো ন এইটো অ এইটোও দেখিছে চাগে অ
শুনিছনে
এইটো চাই এইতো এইটো মই কিমান অকৱাৰড আছিলোনে চাচোন তোৰ লগত যেনেকে প্ৰথম প্ৰথম গৈছিলো তেনেকুৱাই হৈ আছিল তাই লগত কাইলৈ চাগে এটা ভিডিঅ' বনাওয়ে এটা ভিডিঅ' বনাও মই গৈছো অ হ'ব
দৰকাৰ নাই তাৰ হয়
হা
তাৰ হয়চোন এইটো
কি তাৰ হয় মানে
তোৰ ভাইটিৰ তই মোক ইটো কবি নে যে কি কব খুজিছ যে মই কা খিয়েদি বনা নাই কি ক'ব খুজিছ এইটো কথা
হয়
ক
এইটো চা এইটো এইটো আমি এইবিলাক ভালে হৈছে এইবিলাক বিচাৰি পাইছো ন
বাপৰে বাপ
অ এই লগত মোৰ এটাও ফটো নাছিল কিন্তু দেই ঠিকে আছে দেই মইচ ৰাখিম দে ঐ এইটো ফটো কেতিয়া আকৌ
হা
বিশ ডিচেম্বৰ
হেল্ল'
হেল্ল' কি বেয়া পাই হব দে বুলি কৈছা নেকি নে সঁচাকে হব দে। অ দে দে দে।